কি কৰি আছা?
এ এনেই আছো কোৱা তুমি?
হয় নেকি মইয়ো আছো ৰবা। আজি অ গৰম বেছি আজি।
হয় নেকি
অ তোমাৰ তাত
য়া গৰমটো ক'ব গ'লে ব এ এ অলপ কমে আছে বাৰু বৰষুণ দিওঁ দিওঁ কে আছে বতৰটো একদম ঠিক নাই গৰমো দিয়া নাই ঠাণ্ডাও দিয়া নাই
অ মানে ৰাতিপুৱা ৰাতি ৰাতিপুৱাটো মানে বৰষুণ দি দিয়ে আছিলে তাৰ পাছত মানে আৰু ৰ'দ দিব বিচাৰিলে সপ সপীয়া গৰম আছে আৰু
হয় নেকি এ আমাৰ পিনেও গৰমটো আছে ছে বাৰু তেনেকুৱা বতাহ আহা নাই
আহ অ কিবা কিবি ৱেডাৰ টো মানে হয় থাকে আৰু বতৰটো মানে চেঞ্জ হৈ থাকে
অ কেনেকুৱা বতৰ তোমাক বেছিকে ভাল লাগে
ঠাণ্ডা বতৰে ভাল লাগে ঠাণ্ডা দিনেই ভাল আৰু বতৰটো মানে গৰম থাকিলে গৰম ঠাণ্ডা হৈ থাকিলে আৰু মানে মানুহ বেমাৰ হৈ যায় ন
সেইটোতো হয় গৰমৰ পৰা ঠাণ্ডা হ'লে মানুহৰ জ্বৰ আহে অ বহুত কিবা কিবি বেমাৰ হৈ থাকে আমাৰ পিনে মানে যোৱা যোৱা বছৰ মোৰ বেমাৰ বহুত বেমাৰ বেমাৰত পৰিছিলোঁ এইটো গৰমৰ পৰা ঠাণ্ডা পৰোতে জ্বৰ হৈ যে মই মেডিকেলটো গৈছিলোঁ
অ হয় নেকি
তিনিদিন মেডিকেলত থাকি আহিছোঁ এ এটা বেমাৰ এতিয়া বাৰু হোৱা নাই
অ বেমাৰ হৈ যায় আৰু মানে এতিয়া ঠাণ্ডা হতকে ঠাণ্ডা হ'লে হতকে গৰম হ'লে ত হতকে গৰম হোৱাৰ পাছত হতকে কে ঠাণ্ডা হৈ যায় এনেকে মানে বতৰৰ কাৰণে মানুহ বিলাক কৰ আৰু বাচ্ছা ল'ৰা ছোৱালীৰটো আৰু ক'বই নালাগে সেনট
অ সৰু সৰু সৰু সৰু সৰু সৰু পোৱালিক বেছিকে ধৰে হয় তুমি ঠিকে ক'লা যেনেকুৱা সৰু সৰু পোৱালিবোৰ থাকে নহয় সিহঁতক পটককে ধৰি লয় আ আমাৰ ডাঙৰ মানুহৰে হৈ থাকে আৰু সৰু পোৱালিটো কি কবা
অ এতিয়া সৰু সৰু ল'ৰা ছোৱালীয়েটো সহ্য। কৰিব নোৱাৰে ন বেছি।
হয় হয় হয় বেছি গৰম কে ডাইৰেক্ট ঠাণ্ডা পৰি যায় নহয়। এতিয়া বেলেগ।
হয় হয়ে ঠিকেই কলা তুমি সেইকাৰণে এতিয়া বতৰটো ভাল হলে ভাল কথা ন এতিয়া উ গৰম বেছি দিলেও ভাল নালাগে ঠাণ্ডা বেছি দিলেও ভাল নালাগে।
অ।
গৰম বেছি ভাল লাগে নে ঠাণ্ডা বেছি ভাল লাগে?
মোকতো গৰমো ভাল নালাগে ঠাণ্ডাও ভাল নালাগে কিন্তু ক'ব গ'লে মোক বেছিকে ঠাণ্ডাই ভাল লাগে মই ঠাণ্ডা দিনত বৰ ভাল পাওঁ।
হয় নেকি?
একেবাৰে ঠাণ্ডা বেছি ভাল লাগে যেনেকুৱা এ আইচলেণ্ড এনেকুৱা সেইবোৰো জেগাত বহিব মন যায় মোক যিমান ধা মই গৰম সহ্য কৰিব নোৱাৰো। আগৰ পৰাই
আহ অ।
পুৰা সহ্য কৰিব নোৱাৰো খালি ঠাণ্ডা লাগে মোক।
অ ম মইতো মানে গৰমতটো ম সহ্য কৰিব পাৰো। কিন্তু মই ঠাণ্ডাতটো মানে সহ্য কৰিব নোৱাৰো। আৰু মানে ক'তবা অলপমান লাহেকেও ক'তবা হাতত আঁঠুত ভৰিত লাগি গ'ল মানে ইমান বিষাই নহয় কবই নালাগে। সেইকাৰণে মানে বিষ হয় আৰু এতিয়া ঠাণ্ডা। গৰম দিনত মানে যিমান গৰম হ'লেও মানে ম অ সহ্য কৰিব পাৰিম গছৰ তলত। যাইকে বহিব পাৰিম আৰু কিবা এটাটো হয়। কিন্তু গৰম দিনত বেছি টোপনি আহে ন। তোমাক হয়নে এনে? ক মোকেই হয়।
এইটো গৰম দিনত। নহয় গাটো টোপনি টোপনি অলপ বাঢ়ি যায়। আৰু তোমাৰ অঁ অঁ। কি বোলে এলাহা লাগি থাকে গৰমত।
তাকেইেতো বিৰাট এলাহ হয় হয়। ঠিকে ক'লা তুমি ইমান এলাহ লাগে নহয়।
ভাত পানী খাব মন নাযায় ভোক নালাগে আৰু তোমাৰ গাতো ঠিক নালাগে
অ ঠিকেই কলা তুমি
ঠাণ্ডা দিনত ভাত পানী ভালকে খাব পাৰিবা আৰু তোমাক গা তটো ইমান এলোৱা নালাগে আৰু শুলেও ভাল লাগে লেপ লকে শুব পাৰি শুতেও এটা এটা ফিল আহে মানে গৰম পাই আছিলে
হয় হয় হয় হয় ঠিকেই কলা তুমি এতিয়া গৰমতটো গৰমত তটো ভাল
চেষ
লেকিন মোৰ অভ্যয়াস আছে মই মানে অ কম্বল লৈকে সোমাও আৰু। মানে, এটা মানে আহে ই, অভ্যাস মোৰ। অ', গৰম হওক অ, যাতে ঠাণ্ডা হওক মানে, অ কমলটো লৈ পেলাই ঘুমাও আৰু। হয়, হয়। গৰম-গৰমতটো সহ্য কৰিব পাৰো আৰু, ঠাণ্ডাত টো বাপৰে
মোৰো তেনেকুৱা অগ-অভ্য়াস মানুহৰ থাকে মানে, লেপ লোৱা। অ', তাৰপি মইতো লেপ নলও। মই ভৰিত খালি, ভৰিতো এইটো কৰি থওঁ
মুটে অ', অ', অ মানুহৰ কিছুমানৰ এনেকা থাকে ন।
অ।
ঠিকেই বাৰু ঠিকেই ক'লি গৰমৰ কাৰণে বতা-চতা তোমাৰ তাতে গছ-গছনি বিলাক আছে ঠিকে নাই বতাহ দিয়।
হয় মানে আছে, ডাঙৰ-ডাঙৰ গছ গছনি আছে। বতাহ কিন্তু নাই বত উপাই নাই। এটা পাতো হিলা নাই পুৰা গৰমৰ কাৰণে
সে গলা, ঘপককে মানে ৰ'দো ইমান ইমান দিয়া নাই অ', মানে উম ঠিকে-ঠিকে ৰ'দ দিছে তথাপিও মানে গৰম বেছি। আৰু বতাহ এটাও দিয়া নাই, গছ গছনি লৰ চৰে কৰা নাই আৰু ইয়াতে।
অ', এইটোতো হয়, কিন্তু আমাৰ পিনে এনেকোৱাই হৈছে তোমাৰ আৰু এটা খৰালি কালত কেনেকোৱা লাগে তোমাৰ। খৰালি কালত দি যোৱা যোন গছ বতৰ পাতবোৰ খৰি যায়, শুকান-শুকান বতাহ লাগি থাকে, ইছ
তেতিয়াতো নকবা আ গোটেই চোতাল খনত, ই ইমান পাত বিলাক সৰে বা সাৰোনতে সাৰোনতে কঁকাল বিষ হৈ যায় ন
এটা চাউন আহে তি
অ অ অ হাহাই মানে কিবা মানে হেৰি এদিতিক টাইপ লাগে। গে ন
অ' ইৰিটেট কৰি দিয়ে আৰু তাৰ। পৰা শুকান গছবোৰৰ পাতবাল এটাও দেখা নাপায় পাতডাল এনেকা এই পিনে চাও, সেইপিনে চা চাও একো নাই।
নাই আৰু চব পাত বিলাক সৰি সৰি পেলাই অৱস্থা নাইকিয়া থাকে চব গছ বিলাক লেংটা পেংটা হৈ
হা হা অ' হাতবোৰ ভৰিকেইটা তাৰপিছত এইটো এইটো কিবা পকাটো চি চি কে কান্ধি থাকে ইচ আৰু এলেহুৱা আৰু ধূলি বাপ ৰে বাপ বতাহ আহি থাকে, ধূলি।
অ' এইটো মানে এইটো চিজনত মানে হেৰি এইটো বতাহটো ভাল নালাগে হয় খৰালি কালত এইটো বতাহটো ভাল নালাগে মানে। পুৰা গাত টো কেনেকা হৈ যায়।
এই শুকান শুকান, ডিঙি চিঙি শুকাই যায়।
হয়। ডিঙি চিঙি শুকাই যায়। এটা বেলেগ বতাহ আহে।
ক'ৰবাত ওলাই গ'লে, কাপোৰটো দুই মিনিটতে ইমান লেতেৰা হৈ যাব।
হয় হয়। মানে, পোৰা ধূলি বালি গোটেই গাত আহি লগ লাগি যায় আৰু
তাতোঢ় পোৰা ধূলি, একো দেখা নোপোৱা হৈ যায়। গাই এইটো সময়তে বেয়া লগা আহে।
অ', অ' আৰু এইটো সময়তো ৰাস্তা ৈঘাট ইমান প্ৰদূষণ হয়। নকওঁ আৰু মানে পোৰা গোটেই ধূলি খনৰ কাৰণে, প্ৰদূষণ টো হৈ যায় আৰু ৰাস্তাত খোজ কাঢ়িবও নোৱাৰি গাড়ীত যাব নোৱাৰি।
হেল্ল'?
হয়। হেল্ল'?
হেল্ল'!
হেল্ল'!
অ' অ' কোৱাচোন?
শুনি আছানে তুমি? অ' কোৱা কোৱা তুমি কি ক'লে মানে অলপ মানে নেটৱৰ্ক
অ' আচ্ছা আচ্ছা। মানে, এইটো কৈছো এইটো এই ফুৰাই দি গালত মানে ৰাস্তা ঘাট মানে এ' ইমান হেৰি ধূলি বালি হয় ন' প্ৰদূষণতটো বেছি হয়।
অ' প্ৰদূষণ, এনেইতো প্ৰদূষণতটো তোমাৰ ধূলি বালি নহয়। এনে প্ৰদূষণটো জানাই কিমান ফেক্টৰী আছে। কোম্পানী বোৰ আছে আৰু তাৰ লেতেৰা পানী এতিয়া তোমাৰ নদীত যায় তাৰ পৰা মে মাছবোৰ মৰি থাকে। আৰু বায়ু প্ৰদূষণ। পানী প্ৰদূৰ্ষণ তাৰ বিষয়েও ক'ব পাৰিবা তুমি পানী কেনেকুৱা প্ৰদূৰণ হয় কোৱাচোন?
এইটো এইটো যে ডাঙৰ ডাঙৰ ফেক্টৰী বিলাক থাকে ন। চ' সিহতৰ যে অ। ধোৱাবিলাক হয় কাৰখানাত মানে এই ভাটি বিলাক যে জ্বলে তাৰ যে ধোৱা বিলাক ওলাই আহে, এইটোৰ কাৰণেতটো আমাৰ বায়ু পৰি হয় না। যে আমাৰ নেচৰেল ব তাতো মানে আহোতে আহোতে ইটো অ মানে হেৰি জুইৰ ধোঁৱাৰ লগতো মিক্স হৈ পেলাই এই যে বতাহ আহে এইটো আমাৰ শৰীৰৰ কাৰণে বেয়া। চাইড ইফেক্ট কৰে এইটো মানে বায়ু প্ৰদূষন হৈ যায় আৰু।
কলা কলা ধুৱাৰ কাৰণে আমাৰ বায়ু প্ৰদূষণ হয়। আৰু তাৰপিছত পানী প্ৰদূষণটো আমাৰ লেতেৰা পেতেৰা পেলোৱাৰ কাৰণে নালা
হয় হয় নালা অ নালা নাল এ চব গিলাক পেলাই দিয়ে। এইটো নালা দিয়ে আৰু পানীত যাই ধূলি বালি পানটোৰ কাৰণে মানে প্ৰদূষণ বেছি। বেছি হয় আৰু ডেংগু মেলেৰিয়া এইবিলাক ম বিলাকো এইটোৰ কাৰণেতো হয় নালা বিলাক চাফা নকৰাৰ কাৰণে ন?
হয় তুমি ঠিকেই ভাবা। অ ডেং নালা পান পানীকেইটা জমা হয়কেই তাতে হয়টো ডেংগু মেলেৰিয়া বেমাৰ বেলেগ বেলেগ ধৰণৰ বেমাৰবোৰ সৃষ্টি হয় তাৰ পিছত তোমাৰ হল মাটি প্ৰদূষণ মাটি তোমাৰ কি হয় মাটিবোৰ তোমাক প্লাষ্টিকেৰে এতিয়া প্ৰদূষণ হৈছে। এটা প্লাষ্টিক পেলালে কিমান বছৰলৈকে এইটো প্লাষ্টিকটো অ পচিও নাযায় গলিও নাযায়। তাৰ কাৰণে মাট মাট তিও প্ৰদূষণ হৈ আছে। অ ইয়াৰ ৰাখো কৰিবলৈ তুমি ইয়াৰ বিষয়ে অলপ এইটো বখ্যা কৰাচোন।
অ এতিয়া এইটোৰ কাৰণটো আমিয়ে হেৰি কিবা এটা কৰিব লাগে যাতে খাই পেলাই আমি য'তে ত'তে প্লাষ্টিক জাবৰ জোথৰ পেলাব নালাগে।
উ তোমাৰ স্মৃতি বোৰ কোৱাচোন অলপ তোমাৰ স্মৃতি বোৰ কোৱাচোন। অলপ কি কৰিব লাগে?
স্মৃতি বিলাক ঠিক আছে অ উম আৰু বেলেগ দিনা কম আৰু এইটো কথাটো ঠিক আছে এতিয়াৰ কাৰণে থউ দিয়া।
অ দিয়া ঠিক আছে দিয়া তেনেহলে।
অ দিয়া হয় হয়। কলং লকচন